অ
নমস্কাৰ এ আছু এ দাবৰ দোকানতে বহি আছো আৰু।
অহ দাবৰ দোকান দিছ নেকি? অ কেতিয়াৰ পা দিছ
এ হ'ল পৰহি মানৰ পৰা দিছো।
অ কি কি দাব বেছ -
এইটো সৰু আছে, ডাঙৰ আছে।
অ হেৰি তোৰ এয়া কে টাকাকে বেছ এটা এটা? কে টকাকে বেছ এটা এটা? হেল্ল' শুনিছনে? শুনিছনে?
কি কছ?
কে টকাকে বেছ এটা এটা?
এটা এটা তোৰ পঞ্চাশ টোকিয়া আছে, সত্তৰ টোকিয়া আছে। আছি টকীয়া আছে।
অ হেৰি কৰিবিচোন তই মোৰ কাৰণে তই এয়া তোৰ আহ ত্ৰিশটা মান দাব পাম নেকি তো পৰা?
কি কৰিব ইমান ডাব?
এই দিবি আৰু মানে এতিয়া মানে মই মানে ভাবিছো ব্যৱসায়টো কৰিম আৰু। দিব পাৰিবি নে আৰু।
পাৰিম যে তই ক'ত ফটো দোকান
দাপৰ দোকানটো মই মানে মোৰ ঘৰ বাটতে তাতে খুলিম বুলি ভাবিছো
এই খুল খুল
তই দিবি নে দিবি তই দিবি তই তই শুন না তই ত্ৰিশটা দাব তই মোক দিবি আৰু মই কিবা এটা দিম আৰু মানে যি তোৰ যদি কিবা যদি হেৰি হয় ন কিবা তোৰ একো লোকচান নহয় দে আৰু মই তোক এয়া মোৰ পৰা কিবা এটা দি দিম লাগিলে আৰু মানে বিছ টা প্ৰথমতে কি হয় আৰু
তই খুন তই খুন তই প্ৰথম মতে তই তই ঘৰৰ আগত দিবি ন
হয়
তই তই চাং এখন পাতি ল
হয়
তই চাঙখন পাত্ৰা হোৱাৰ পিছত তই মোক ফোন মাৰিবি
হয় নহয় নহয় মোৰ মানে চাং আছে আৰু মানে মোৰ মানে যি গেলামালৰ দোকানখন আছে ন বাটতেই অ সেই গে গেলামালৰ দোকান খনৰ পোষ্টতে ওলমাই দিম আৰু বুইছ
হয় হয় কি কৈছ
গেলামালৰ দোকানখন আছে যে তাতে মই মানে ওলমাই দিম আৰু
ভাল হব ভাল হব দি দে দে বুইছ
অ তই মোক এটা কাম কৰিবি তই মোক সোনকালে জনাই দিবি
কেইটা লাগিব তোক
তই দেৰি নকৰিবি দেই
কেইটা চল্লিছটা
চল্লিছটা টো ত্ৰিছটা লাগব আৰু
এই চল্লিছশ টা ল
চল্লিশটাল চল্লিশটা নাই চল্লিশটা তোৰ মানে হেৰি হব আৰু মানে তোৰ দিগদাৰ হ'ব আৰু মানে ত্ৰিশটা দিবি না ত্ৰিশটা তোৰ য়া কিমান টকা পাই মানে মই প্ৰথমতে মানে চাই লওঁ আৰু তেতিয়া তোৰ মানে বাকী কেইটা মই তোক কম আৰু
ত্ৰিশ টা তই হেৰি টকা দিবি দে তই চাৰে তিনি হাজাৰ টকা দিবি চাৰে তিনি হাজাৰ
সেই মোৰ লাভ কেনেকে থাকিব আৰু তোকে যদি চাই তিনি হাজাৰ টকা দিওঁ মই পাম কেইটকা
এই বেঙা তই চাৰে তিনি হাজাৰ টকাত বেছ তই আনিলে তই সাত হাজাৰ আঠ হাজাৰ টকাত বেছ ব যাবি
সেই এটা ডাব কি ডেৰশ মান কে বেচিব লাগিব আৰু আমাৰ ইয়াততো এনেকে নিকিনে নহ
আৰে এই তহঁতৰ চহৰ নহয় জানো অঞ্চলটো
নহয় নহয় আমাৰ গাঁৱৰ জেগা এখন দুখন গাড়ী যায়
ঠিক আছে দে মিলাই ল'ম আৰু
আমাৰ একটা আমাৰ এই মানে পাহাৰীয়া জেগা ন কাৰ্বি আলং তাত মানে গাড়ী ইমান ইমান এটা নাযায় কম যায়
তই মোৰ ওচৰত আহিবি তই দাবটো চাবি চাইজ টো কিমান ডাঙৰ বহুত ডাঙৰ ডাঙৰ দাব দিও মই মানুহ
তই এটা কাম কৰিবি তই তই মোক হেৰি কৰিবি দাবটো তই মোক আ ফটো এটা মাৰি দিবিচোন মোৰ এয়া ল'ৰাটো মোবাইলতে
অ ঠিক আছে দে ফটো মাৰি দিম তই দে দাব টো তই হয় তই তাত তই জাপটোতো তই এখন হাতেদি তই লবৰে নোৱাৰবি দুখন হাত লাগিব ইমান ডাঙৰ জাপ
তহঁতৰ হেৰি না তহঁতৰ ইয়াৰ নে তহঁতৰ কিনি আন তই
এ গোচুৰ নহৰ মই মই সোণাপুৰৰ পৰা আনো। আহ সোনাপুৰ পৰা আনো নহয় পাহাৰীয়া নহয় ন পাহাৰীয়া নহয় ইয়াত ডাপৰ বাগান আছে এই ডাপৰ বাগানৰ পৰা আনো একদম
অ আমাৰ মানে তোৰ কি হৈছে জান আমাৰ মানে ডাপ- পত বাগান আছে হে পাহাৰত আছে। কি হয় তোৰ গৰুৱে হেৰি হাতীয়ে আহি পেলাই মানে গছ-গছনিবোৰ ভাঙি থৈ যায় বুইছ নে আৰু। বান্দৰে খাই বান্ বান্দৰে খাই।
এক কাম কৰিবি গোলটি মাৰিবি গোলটি
গুলটি মাৰ দিলে নহয় নহয় আৰু মানে কি হয় তো মানে পাহাৰীয়া জেগা ন গুলটি মাৰিলেও নেযায়। বহুত অ
ই বান্দৰে যে তোৰ
অ
বান্দৰ বিলাকে তোৰ শব্দত ভয় খায় বহুত সেইকাৰণে বোম বৰিবি অলপ শব্দ উঠাবি বুইছ
অ তই কি কৰিছ তই খেতি-বাতি কিবা কৰিছ নে নাই আৰু
আৰে কৰিছো এইটোৰে পানী লাও খেতি কৰিছো এবাৰ তিয়হ খেতিয়ে কৰিছো।
তিয়ঁহৰ খেতি কৰিছ, পানীলাও খেতি কৰিছ ন
কৰিছো কৰিছো এবাৰ আহিলে চাই যাবি
তই এটা কাম কৰিবি আমাৰ যি আমাৰ মানে পাহাৰত আমি খেতি কৰো ন আমি মানে মাটি দৰা মানে তো ম তোৰ মানে কাটি কুটি লৈ পেলাই আমি খেতি কৰো ন তই বুজি পাইছ নে আৰু অ অ তাৰ মানে খেতি কৰো ন তাত মানে তোৰ কি হৈছে তোৰ আহ বিৰাট ভাল মানে পোৱা যায় মানে এইটো এটা পৰা এটা কাম কৰিবি তই মোক ডাপকেইটা দিব আহিলে তই মোৰ পৰা লাও, কোমোৰা কি লাগে লৈ যাবি আৰু।
ঠিক আছে ঠিক আছে।
ঘৰৰ খেতি কেনেকুৱা বেঙেনা খেতি কৰো বেঙেনা খেতিও কৰো আৰু।
বেঙেনা খেতিও কৰ নেকি ইফ কৰ বেঙেনাটোৰ আকৌ লাভ আছে আমাৰ এইফালে বেঙেনাটোৰ ত্ৰিশ টকা কেজি
আমাৰ ইয়াত কম বুইছ আমাৰ ইয়াত মানে চবৰে ঘৰে ঘৰে কৰে যে
আ আ
তোৰ মানে বহুত কম দিয়ে সেইটো কাৰণে তোৰ মানে কি হৈছে আমাৰ ইয়াত মানুহবোৰে বি- ইয়াত কয় যে তই আ মই মই বিছ টকা মানে কে- জি মই বিছ টাকাকে লও সে তেওঁলোকে কয় ত' তোৰ বেঙেনা নাখাওঁ যা আমাৰ ইয়াত সেৰিতে পায় গতিকে মই কি কৰিছো মই এই টাউনৰ ফেলেই মানে বেঙেনা কি- তা লৈ যাওঁ আৰু গাঁৱত মই নেবেচোৱে আৰু কোনোবা চিনা- কি মানুহ থাকিলে দিওঁ আৰু।
হয় হয় ই আমাৰ এইফালে আকৌ বেঙেনা গছ নহয় বুইছ।
অ
আমাৰ মানে এইফালে বেঙেনাগছ হ'লে এক তোৰ হাতী চাতি সেইবিলাক চব ধ্বংস কৰি থৈ যায়।
অহ
ইমান কষ্ট কৰিব লাগে বুজিছ?
অ'।
আকৌ বেঙেনা গছ উঠা, তোৰ বেঙেনা গছ আকৌ হাতীক খেদ।
অ'।
বুইছ?
অ', অ'।
এই এক কখা মানে আমাৰ এইফালে বেঙেনা নহয় ইমান।
তই ধানৰ খেতি কৰি তই, তই ধানৰ খেতি কৰনে আৰু?
ধানৰ খেতি তোৰ কৰিছোঁ, অলপ কৰিছোঁ।
কিমান কৰিছ? কেইবিঘা মাটি কৰিছ?
এ, তোৰ তিনি কেজি মান। তিনি বিঘা মান কৰিছোঁ খেতি।
তিনি বিঘা মাটিত খেতি কৰিছ তই?
তিনি বিঘাৰে কৰিছোঁ, বেছি কৰা নাই।
অ' মই তোৰ কৰিছোঁ তোৰ মই বিশ বিঘা মাটি খেতি কৰিছোঁ মানে তোৰ এ, ৰোঁৱনী দাৱনীবোৰ লগাই দিছোঁ আৰু।
তহঁতৰ ফালে ভাল হয়, তহঁতৰতো পাহাৰ পৰ্বত নহয় ন' আমাৰ ফালে যি পাহ পৰ্বত আছে। বান্দৰ আহে, হাতী আহে, গড় আহে।
আমাৰ মানে কি হৈছে, আমাৰ ঘৰৰ যি গাহৰিকেইটা আছে ন'
অ'।
গাহৰিকেইটাই তোৰ মানে কচু খাই হে, এতিয়া কচু মানে এতিয়া ক'ত পাম আৰু, এতিয়া তাকে মানে বিচাৰি পে সুধিছোঁ আৰু।
হ, হ, হ।
ঘৰৰ মানুহজনীয়ে কৈ থাকে যে কেচ কচু লাগে কচু লাগে এতিয়া পাম আৰু তাকে ভাবিছোঁ। তহঁতৰ এইফালে কচু আছে নেকি আৰু?
অ', অ' আমাৰ এইফালে বহুত কচু আছে, লৈ আহিবি। অ' লৈ আহিবি, লৈ আহিবি।
অ' তই এটা কাম কৰিবি আৰু, তই তই মোক জনাই দিবি, বেলেগ মানুহক দি নি দিবি মই মানে গাহৰিকেইটাৰ কাৰণে বহুত লাগে কচু বুজিছ নে আৰু?
অ', অ' আহিবি আহিবি, লৈ যাবি, আমাৰ ঘৰৰ পৰা আমাৰ ঘৰৰপৰাও পাহাৰৰ পৰা আহে, কাৰ্বি মানুহ।
অ'।
কাৰ্বি মানুহ আহি পেলাই গোটেই কচু ল-লৈ যায় ছিগি ছিগি।
অ' মই মানে আমাৰ গাহৰি, হয়।
তই মানে বুত আগতে আহিবি বুইছ?
হয় হয়।
সোনকালে কৈ থৈছোঁ ন'।
হয়।
এতিয়া তোৰ কাৰণে মই কাটি পেলাই থৈ দিম আৰু।
অ' ভালে কৰিছ, ভালে কৰিছ, তই মোক মানে তই মানে বেলেগক নিদিবি আৰু দেই, তই মানে মোক কাৰনে ৰাখি থৈ দিবি আৰু।
আৰু কিমান কাটি কাটি লৈ গ'ল, তই মোক আগতে ক'ব লাগে ন'।
নহয় মই মানে কম কম বুলি ভাবিয়ে থাকোঁ আৰু, মানে মোবাইলটো ৰিচাৰ্জ নাই ন' পইচা ভৰোৱা নাছি ছিলো, এতিয়া আজি ৰিচাৰ্জ কৰিছোঁ আৰু।
তই এটা কাম কৰিবি কচু দে কচু, এই কচু ত, গাহৰিক আ, কি কি খোৱাও?
গাহৰিক কচুৱে খুৱাওঁ মানে সিজাই খুৱাওঁ আৰু সিহঁতৰ মানে নেখায়, বহুত মানে হেৰি আৰু মানে তোৰ আমাৰ ইয়াত যিমান কচু আছে চব মানে গাহৰি খুৱাই শেষ কৰিছে আৰু।
এই যে তোৰ যে বেত, তোৰ যে, ভাত যে ভাত যে, তোৰ ভাত আৰু কচু মিলাইপেলাই গাঁহৰিত খুৱাই ডিবিচোন নিমখ মিলাই
অৱ খুৱাইছো খুৱাইছো তেওঁ
এ এ বাৰু কে মজা মানি মাৰি খায়।
কচু তোৰ কচু আছে তোৰ বিশ কেজি মান কচু তোৰ মানে আনিছে। ছিলো যোৱাবাৰ আনিছিলো দেই। তোৰ খালে আৰু খাই লৈ পেলাই তোৰ মানে কি হ'ল তেওঁলোকে বি কেজি কচু একোৱে নহয়। দিয়া আৰু মানে বহুত লাগে কচু।
গম
মই তুৰ মোৰ গাহৰি প্ৰায় তোৰ আছে বিশ বাইশটা মান বুইছ।
বিছ বাইচতা।
অৱ।
ইমান কি কৰা হে তোমালোকে গাহৰি?
গাহৰিটোৰ লাগেই দেচোন আৰু, অকলে মানে বেছিও আৰু মানে ঘৰৰ কাষ ঘ ৰাস্তাতে তোৰ মানে আমাৰ দোকান আছে তাতে বেচো আৰু।
হয় নেকি।
অৱ।
অৱ এটা কাম কৰিবি তই ত গৰু পুহ নোপুহ?
গৰু আছে চাৰি পাঁচ জনী গৰু আছে।
চাৰি পাঁচজনী গৰু আছে ন। আমাৰ ঘৰৰ পিছফালে আ যে একদম বৰ দীঘল দীঘল গা হৈছে।
অৱ।
তই তই যদি গা গৰু খোৱাও ন।
অ
কচুৰ লগতে তই গা হো লৈ যা বেছিকি পালে।
নহয় আমাৰ ঘাটো লাগব ঘাটো নিমে বাৰু আৰু মানে কি হৈছে। তোৰ আমাৰ যি মানে হেৰি আছে, পাহাৰ আছে। কাৰ্বি পাহাৰ পাত তোৰ মানে গৰুগীত এটা এৰি দিও আৰু তাতে মানে ঘাঁহ চাহ আছে ন পাহাৰৰ ওপৰত তাতে খাই গৈ আৰু বহুত ঘাঁহ আছে। তাতে খাইগৈ, অৱ মানে উপায় নাই ন আৰু মানে কি কৰিম আৰু তাকে ভাবি ভাবি মানে গৰু চগাই কেইটাও আছে।